হেল্ল' হেল্ল' হেল্ল' আহ কি কৰি আছে? শুনিছে? কি কৰি আছে? শুনিছো, কি কৰি আছে?
এয়া ফুৰি আছিলো। তুমি?
মইয়ে এনে আছো। খোৱা বোৱা কৰিলা?
খোৱা বোৱা ৰাতিপুৱা তেতিয়াহে খাওঁ দিনৰ দ নাখাওঁ নহয় চাহকে খালো আৰু।
অঁ
বাকী ছোৱালীয়ে লৰাটোয়ে খালে
আহ
তোমালোকে খালা নাই?
হে ৰাতিপোৱা খালো দুপৰীয়া খোৱাই নাই গৰমত খাবলৈ মন যোৱা নাই অ
তাকে ইমান ৰ'দ দিছে ৰাম ৰাম কিবা লাগি গৈছে
একদম
ফেনৰ হাৱা কাম দিয়া নাই আজি
উম তাতে সেই আমাৰ ৰুমটো সিফালৰ পৰা ৰ'দ পৰে যে গৰমত
বেয়া সেই ৰূমটো
উম ছোৱালী হতে কি কৰি আছে?
ছোৱালীও মোৰ লগতে শুই আছিলে
আ
গোটেইজনী গোট খাই উৎপাত কৰি অলপ আগত সামৰিছেহে খেলা গোটেই চাদৰ মেখেলা পিন্ধি নাই হে কাপোৰ কানিৰ কুৰ্তি
উ গৰম দিন পাছা এতিয়া খেলিছে আও
তাকে সেও
গ যে স্কুললৈ যাবলৈ নাই এমাহ দিন বন্ধ দিছে আও আগতে আমাৰ বৌ হে একেই হে গৰম বন্ধ পোৱা মাত্ৰকৈ অ মামা ঘৰলে যাওঁ ককলে যাওঁ
উম আমিও গৈছিলো ফুৰিছিলো বাৰু তেতিয়া গৰম বন্ধত
আমি পথাৰলৈও গৈছিলো বাৰু
আৰু ডাঙৰ হোৱাৰ পৰা পথালে যাও যেতিয়াৰ ৰুব পৰা পথালে গৰম বন্ধ বুলি কলে মাহঁতে সেই দিনকেইটালৈ ৰখি থাকে আৰু হেৰি কৰিবলৈ
অ অ হয় তেতিয়াই শিকি থোৱা কাৰণেহে এতিয়া এয়া নহলে কি যদি হলহতেন ঠিকেই নাই
সেইটোৱেই সৰু হৈ থাকো তেনে হে
দিগদাৰ লাগে প্ৰতিটো কামেই মানে শিকি থব লাগে আৰু নহলে মানে কাৰ কপাল ক'ত কি কেনেকে কোনেও নাজান
সেইটোৱে ছোৱালী মানুহৰ কপাল হে কোনে জানিব কা কপাল কত কি লিখা আছে
উম সেইটো কাৰণে শিকি থলে মৰন নাই আৰু
উম
পাওক বা নাপাওক
সেইটোৱেই শিকি থোৱাত তহ আঁপতি নাই
উম শিকি শিক্ষাটোৰ লওতে চব লাগে আৰু-
অকল হেৰিয়ৰ কিতাপৰ শিক্ষা হলেই নহব-
তাকে চব শিক্ষা লাগে ছোৱালী মানুহক কাম বন পা
সঁচাকে লৰা অ লৰা মানুহৰ আপত্তি নাই ল'ৰা মানুহে কিতাপক শিক্ষা কৰি ললে লোৱাৰ পিছত চাকৰি- চাকৰি বাকৰি নহ'লেও কিবা এটা কৰি চলিব হয় নে কিন্তু ছোৱালী মানুহৰ কিতাপৰ শিক্ষাটোৱে নহব কাৰণ কোনে জানে। কাক কপাল কত কি লিখে আছে হয়। নে
অ
খেতি বাতি কৰি খাবই লাগিব আমাৰ ধৰি লও আমি এতিয়া গাঁৱলীয়া মানুহ গাঁৱলীয়া মানুহ আমিতো খেতি বাতি। খাবই লাগিব ৰোৱা কটা দোৱা ক'ব পাৰিবই লাগিব।
আহ কৰি খোৱাটো একো লাজৰ কথা নহয় নহয় শিক্ষাটো থাকিলে নিজৰ লগত নিজৰ ভাল
উম সেইটোৱে।
শিকাব লাগে ছোৱালী মানুহক চব কাম শিকাব লাগে
আজিকালিৰ যুগত এতিয়া কোনো কাকো। কৰিও নিদিয়া আৰু কৰিবলৈও মানুহ নাপায় আজিকালি-
নাপায় আজি আজিকালি মানে হাজিৰা কৰি। বোলে মানুহে লাজ পোৱা হ'ল আকৌ নাহেই মানুহৰ বোলে মানুহে-
সেইটোৱে আকৌ নিচিনা নহয়
ৰোৱনী এজনী বিচাৰি নোপোৱা বা খেতি কৰিবলৈ যদি। কাৰোবাক আধি দিওঁ বুলি ভাববা মানুহে এটা বিচাৰি নোপোৱা।
উম
সেইকাৰণে এতিয়া নিজে কৰিবলগীয়া হৈছে আমি মানুহ নাইকিয়া জহতে-
এতিয়া ধৰি লওক হেৰি হয় ন ধানকেইটা যদি এ আপুনি এতিয়া কষ্ট সময়ত কৰি মেলি যদি গোটাই গোটেই থয় বিপদে আপদে সেইকেইটাই তহ সোমাই
সেইটোৱে তহমাই আকৌ হেৰি নহয় ঘৰ মানে চাউল কেই
চাউলকেইটা, থাকিলে চিন্তাও নাই অ চাউল কেইটা থাকিলে আকৌ চিন্তাও নাথাকে।
অ চিন্তাও নাথাকে একো নাথাকে আকৌ ঘৰৰ চাউলৰ যিটো সোৱাদ বেলেগ ই কিনা চাউলত সেইটো না নাপায় নহয় নিজে খেতি কৰি যিটো মূল্য বুজি পায়।
উম-
এনে নাপায় ন আৰু কিনি খোৱা মানুহে এতিয়া কয় কিমান মানে- পইচা লাগে ন
অ এতিয়া এক কেজি চাউৰ দাম ত্ৰিশ টকা চল্লিশ টকা হয় নে এনেকে- এতিয়া আম সেই সেইটো কি কয়। মই দে সেই কিনা চাল বেছিকে খাব নোৱাওং-
নোৱ কিনা চাউল খালে গেছ হয় বেছিকে-
গোন্ধ পোৱা তাত খাবও ন-
আমাৰ খাওঁ ব কিন্তু মিক্স কৰি পেলাই খাওঁ ঘৰৰ চাউলৰ কিনা চাউল মিক্স কৰি তেনেকে খাওঁ।
আমাৰ সেই কিনা চাউল নাখাওঁ-
উম। চাউল খিনি পোৱাব পাৰে এক প্ৰকাৰে কিছুমানৰ সুবিধাও হৈছে হেৰিও হৈছে। পা মানুহৰ এলাহো হৈছে চাউল পোৱা পা- সেইকেইটা চাউল আহে বুলিয়ে আৰু মানুহে আজিকালি খেতি বাতি বাদেই দিলে গে- কিছুমানৰ ঘৰতো এতিয়া ধৰি লওক সেয়া চাউলেই চলি গুচি যায় ইমাহৰ পৰা সিমাহৰলৈকে
সেইটো তেতিয়া সেৰি হৈছে দুখীয়া শ্ৰেণীৰ মানুহখিনি সুবিধা হৈছে কেলে সেইকেইটা চাউললে অকনমান তহ মাৰিছে স তেওঁলোক
উম।
কিছুমানৰ আকৌ সেইটো নহয় এতিয়া ধৰি লওক হেৰি নহয় কিছুমানে আকৌ অপব্যৱহাৰ কৰিছে নহয়। চাউলটো কিনি নিছে কিনি নি ধৰি লওক এই সুৰাজাতীয় বস্তু বনাইছে। অপব্যৱহাৰ কৰিছে।
সেইটোৱেই।
এইবোৰৰ পৰাই জতিটো এতিয়া এনেকুৱা হৈ গৈ আছে সমাজখন। মাছখন ন বেয়া হবলে কিহ য পাইছে আকৌ সেইবোৰৰ যাওঁতে ন।
উম্
আগৰ নিচিনা পৰিৱেশ নাই আজি
আমাৰ এইফালৰ পৰাও সেই সেইটো চাউল বেছিকে বিক্ৰী নকৰে বাৰু দেই বেছিভাগ মানুহে ঘৰতে খায়।
আমাৰ এতিয়া এইফালৰ মানুহৰ কি হৈছে খেতিতটো হৈছে ন? খেতিতো কৰা যা যি সকলে নকৰে নাই বাৰু যি সকলে কৰে খেতি ধানে বছৰত খাবলৈ যোৱে স সেইটো চাউল নাখায়। ম কম মূল্য বিক্ৰী কৰি দিয়ে কম মূল্যত বি কি কয় দি দিয়াৰ পিছত কি হয় তে সেহত নি পেলাই পুৰা প্ৰস্তুত কৰে সুৰা প্ৰস্তুত কৰি বিক্ৰী কৰে। তাৰপিছত কি হৈছে সমাজ খনেই ধ্বংস হোৱা নাই জানো? ন নৱপ্ৰজন্ম ধ্বংস হোৱা নাই জানো?
উম। আছে কিছুমান। আহ মানুহৰ কি আও আজিকালি গাখীৰ বেছি মদ খায়। আকৌ মদ বেচা খিনিয়ে আকৌ গাখীৰ কিনি খাই।
সেইটোৱে সেই তেনেকুৱা আছে।
আমাৰতো ইফালে কিছুমান আছে ৰাতিপুৱা তুমি শুৱাৰ পৰা উঠিয়েই তালৈহে দৌৰিব চাহ পানী নেখায়।
সেইবোৰ আচলতে বেয়া কথা।
অ। উ আৰু সৰু সৰু লৰা কিমান সৰু সৰু লৰা কিমান মানে ধ্বংস হৈছে।
সেইটোয়ে সেইবোৰ খালে ধৰি লওক আমাৰ শৰীৰটোহে ক্ষতি হয়। তাৰ বাদতো একো লাভ নহয়। লাভজনক জানো সেইবোৰ হয়? হয় লাভজনক সেইবোৰ হয়, ধৰি লওক যিটো বস্তু খালে হেৰি হয় সেইটোক আহোম মানুহে বানাই সাঁচ বুলি কয়। সেইটো খালে ভাল। ন্ত সেইটো খালে ধৰি লওক আহ কিন্তু সেইবোৰ সেইটোৱে।
ডেইলি বিশ টকা ত্ৰিশ টকা চল্লিশ টকা দি সেয়ালকে যদি গাখীৰ হব এপোৱাকে কিনি খালেহেঁন।
সেইটোৱে অ সেইটোৱে হেৰি সেইটো আক নেখাই নহয়। এতিয়া আগতে ইমান সেইবোৰ বস্তু নাছিলেই ন? সেইটো কাৰণে সমাজখনো পৰিষ্কাৰ হৈ আছিলে ভাল হৈ আছিলে।
উম।
আকৌ মানুহে সেইবোৰ ইমান হেয়ে নাছিলে কিন্তু এতিয়া সেইবোৰ যিমানে উন্নত আছে। মানে সেইবোৰ বৃদ্ধি পাইছে সেইবোৰ বৃদ্ধি পোৱা যত কি হৈছে স্বাস্থ্য তটো ক্ষতি হৈছে আগৰ দিনা মানুহে সেই সেইবোৰ ইমান নাখায়ও। অ সেইটো কাৰণে স্বাস্থ্যটোও ভালে থাকে কিমান বছৰ বছৰ জীয়াইও থাকে কিন্তু আজিকালি জানো মানুহ বহুত জিয়াই থাকে নাথাকে, কাৰণ স্বাস্থ্যটো নিজে ক্ষতি কৰে আৰু বেমাৰ আজাৰবোৰ সেইবোৰজওঁতে বেছি বৃদ্ধি পাইছে।
যিবোৰ সৰু সৰু লৰাই তোমাৰ আজিকালি খাব ললে তোমাৰ দেখিলে মানে, কিবা লাগি যাব
সেইটোৱে
মোৰ লগ সংগ কথা থাকে। এতিয়া কিছুমান লগেও বেয়া কৰিব মানুহক
উম সেই এতিয়া ল'ৰা ছোৱালী বোলে ক'ৰবাত ভাওনা এখন আ যাচোন নাযায় ক'ৰবাত ভাগত প বহি য যাচোন নেযায় ক'ৰবাত বোলে ৰাস এখনত‌ জাচোন নাযায়, কিন্তু ক'ৰবাত ফানচন বা পাৰ্টি বাৰ্থডে পাৰ্টি বিয়া পাৰ্টি সেইবোৰত যাব আকৌ
যাব
আগৰ দিনৰ সেইবোৰ নাইকিয়াই হৈ গ গৈ আছ যা অ মানে ল খাই খাই গৈ আছেগে
আহ আজিকালি বেছিকে বিয়া পাৰ্টি এইবোৰহে বাৰ্থডে এইবোৰে বেছিকে চলে
হয় হয়
পুৰণা সংস্কৃতি নাই আৰু
আহ খ থে ৰাখ নকাইছে
অ
ভাওনা ৰাস
অ
এতিয়া মাজুলীত ধৰি লওক কমলাবাৰী সত্ৰ তাত প্ৰতয়েক বছৰে ধৰি লওক ৰাসখন পাতে
উম অ মাজুলী বুলি কলে মানে ৰাসটোৱে চবতকে ভাল লাগে ন
সেইটোৱে এতিয়া আকৌ হেই কাতিমহীয়া সেই পাল নাম
আহ
আউনীআটিত পাল নাম পাতে তাত এতিয়া ধ লও এই ঠায়ে ঠায়ে যে আমাৰ এইবোৰ দুূৰ্গা পূজা পাতে হয় পাতে বাৰু বহুত ঠাইত পাতে কিন্তু মাজুলীত দুূৰ্গা পূজা পাতিবলৈ নিদিয়ে নহয় মাজুলী সেইটো বন্ধ আছে পূজা মানে দেৱী পূজা নকৰে মাজুলীত।
সংস্কৃতি বুলিবলে মাজুলীখনেই আও জিয়াই আছে ভালকে।
কপা ধৰি লয়
কিমান এতিয়া বিদেশী পৰ্যটক আহে মাজুলীলৈ মুখা শিল্পৰ কাৰণেই ন চাব বাবে এতিয়া ৰাসৰ সময়ত কিমান দূুৰণি দুৰণি পাই আহে পৰ্যটক
এতিয়া ধৰি লওক ৰাস চাবলৈ কাৰণেই, কিমান আহে কা শিল্প ৰাস, ভাওনা, সমাৰোহ এইবোৰৰ কাৰণেতো মাজুলীখন এতিয়া বিখ্যাত।
উম মাজুলীখন সটো কাৰণে প্ৰত্য়েকটো মানে হেৰিয়ে উন্নত প্ৰত্যয়েক ঘৰ মানুহৰ মানে প্ৰত্যয়েকটো ল'ৰা ছোৱালীয়ে উ উন্নত নহয় জানো?
সেইটোৱে বহুতখিনিৰ ফালৰ পৰা আগবনোৱা মাজুলীখন এতিয়া হে কৰিলে কি কিন্তু এটাই হয় আৰু প্ৰত্যয়েক বছৰে বাৰিষা মাজুলী খন বানপানীয়ে ধ্বংস কৰে
এই বাৰিষা মাজুলী বানপানীয়ে মানে ডুবাই আছে নহলে আৰু মাজুলী নিচিনা সিনা এখন ঠাই থাকোতে অসমৰ কাৰণে আৰু বেলেগকে একো নালাগে
সেই মাজুলী শিৱসাগৰ শিৱসাগৰত ধৰি লওক এতিয়া ৰংঘৰ কাৰেং
অ ঐতিহ্যৰ মন্দিৰটো ঠাই
তাই সেইটো কাৰণে যেনিবা হেৰি হয় সেইটো কাৰণেতটো অসমখন বেছি বিখ্যাত ন সেইবোৰ কাৰণে এতিয়া কিহৰ যত অসমখন ইমান আন আগনোৱা ধৰি লওক মাজুলী সেই সত্ৰ সমূহৰ কাৰণে মুখা শিল্পৰ কাৰণে ভাওনা মাৰো ও